শুনিছানে, অহ কি কৰিছা?
মই আছো এনে, তুমি কি কৰিছা?
উম। এতিয়া মই ফোন কৰিলো কাৰণে তোমাৰ সেইটো সুধিব হ'ল আৰু এনেতো নিজে ফোন এটা নকৰাই তুমি কেতিয়াও
অ অ নাই মই অলপ সেইকেইদিন মই অলপ ব্যস্ত আছিলো যে
আচ্ছা আচ্ছা উম ইমান ব্যস্ত থাকা যে তুমি দুই মিনিট ফোন এটা কৰিবলে খবৰ এটাও সময় মানে ল'ব টাইম নহয়।
অ অ সেইবুলি কথা নহয় মানে মই, অলপ কিছু পাৰিবাৰিক সমস্যাত অলপ ব্যস্ত আছিলোঁ। ঘৰৰ, সেইকাৰণে। সেই সমস্যা সমূহ সমাধান কৰি থাকোতে তাকে, মোৰ পূৰ্ণ সময়ে কৈছে ত' মই ফোনটো বিশেষকে চাবলৈ সময়ে পোৱা নাই।
উম দিয়া বাৰু হ'ব একো নাই। কিবা কৰি আছিলা নেকি, এতিয়া?
নাই, নাই, এতিয়া মই, এতিয়া এনেই আছিলোঁ।
উম! ঘৰত ভাল? খবৰ খবৰ চবৰে?
উম, ভাল! ভাল! তোমালোকৰ খবৰ ভালনে?
অ' আমাৰ ভালেই বাৰু ঘৰতে। ভন্টি আছে নে নাই ঘৰত এতিয়া?
ভণ্টি নাই।‌ভণ্টিটো বিয়া দিলোঁ নহয়।
অ' কেতিয়া বিয়া দিলা?
উম ভণ্টি বিয়া দিয়া দহ বছৰে, ‌ বিয়া দিলো ভণ্টিক।
উম! নামা আমাক বিয়া খাবলৈ কাৰণে
অ' মানেৎ এ বহুত কম মানুহ মতা হৈছিলে, আৰু অকলে চম্ভালি থাকিব লগা হৈছিল, যিহেতু মই সেই সেইকাৰণে মানে মই মাতিবলৈ, সময়ে নাপালোঁ। জল্দা জল্দিকে বিয়াখন গুচি গ'ল। হয়, হয়।
খবৰ ভাল?
উম ভালেই। তোমাৰ মা খবৰ ভালনে?
অ' আমাৰ ভালেই বাৰু, মা, দেউতা চবৰে ভাল।
উম!
ভাত পানী খোৱা হ'ল নেকি তোমালোকৰ?
এ ভাত বনাই আছে, খাম আৰু অলপ পিছত।
অ'হ! অ'হ!
তোমালোকৰ?
আমাৰ আজি ভাত নবনাই, ৰুটি বনাব। সেয়ে আমি তাকে খাম আৰু চবেই।
অ'! তুমি ৰুটি খাই ভাল পোৱা নেকি?
নাই মোক‌, ৰুটি খাই ভাল নাপাওঁ। নাপাও বাৰু এই বনাব আৰু দেউতা খাই ভাল পাই যে সেইকাৰণেহে
মই কিন্তু ৰুটি খাই ভালেই পাওঁ।
উম
আহ।
এতিয়া ঘৰতে আছে নে কিবা কৰি? আছা?
এতিয়া ঘৰতে আছো এ কাম বন কৰি আছিলোঁ কিন্তু এইকেইদিন অলপ মই এ কিছু ঘৰুৱা সমস্যাৰ বাবে কাম বন অলপ স্থগিত ৰাখিছোঁ । আৰু। পৰীক্ষা কিছুমান বুলি মই তাকে প্ৰস্তুতি চলাই আছোঁ। অ
অ কি পৰীক্ষা দিবানো?
পৰীক্ষা মানে আহি আছে কিছুমান আগন্তুক পৰীক্ষা আহি আছে মোৰ যেনে এছ আই
অহ
তেনেকে ধৰ বিভিন্ন ধৰণৰ পৰীক্ষা আহি আছে।
আকৌ থাৰ্ড গ্ৰেডৰ এ ডি আৰ ই
উম সেইবিলাকো আহি আছে । ত' সেইবিলাক একজামৰ কাৰণে অলপ প্ৰি প্ৰিপিৰেচন কৰোঁ বুলি ভাবিছোঁ এইকেইদিন
মোক অকণ হে বুজোৱাচোন মানে এ ডি আৰ ই ইটো কেনেকোৱা একজাম আৰু কেনেকুৱা পষ্ট বিলাকত আমাক দিব পাৰে আৰু মানে পৰীক্ষাত কেনেকোৱা কি কি বিষয়ত হয়?
অ এ ডি আৰ ই পৰীক্ষাটো একচোৱেলি উম হয় মানে অ। দুটা মানে বিভাগৰ কাৰণে হয়। তৃতীয় বৰ্গ আৰু চতুৰ্থ, ৰ্থ বৰ্গ। অ চতুৰ্থ বৰ্গত টো অ ক্লাছ নাইনৰ টেনৰ পৰা বা টেন পাছ কৰা বা টুৱেলভ মানে যিটো আমি অহ।
সেখিনি মানে পাছ কৰা বিলাকেও দি পাৰে আৰু আচ্ছা আৰু থাৰ্ড গ্ৰেডৰখিনি জানো হায়াৰ ছেকেণ্ডেৰী পাছ কৰা খিনিয়ে দিব নোৱাৰে।
থাৰ্ড গ্ৰেডৰখিনিও দিব পাৰে মই ফৰ্ড গ্ৰেডৰ কথাটো কৈছোঁ। চতুৰ্থ বৰ্গৰ পৰীক্ষাটোৰ কথা কৈছো। চতুৰ্থ বৰ্গৰ পৰীক্ষাটো তেওঁলোক দিব পাৰে আৰু তৃতীয় বৰ্গ পৰীক্ষাটো আ হায়াৰ ছেকেণ্ডেৰী পাছ কৰা সকলো দিব পাৰে। আৰু এটা আছে। যিটো কেৱল এ তাতো দুটা ভাগ আছে তৃতীয়বৰ্গত। প্ৰথম ভাগটো সেই হায়াৰছেকেণ্ডাৰী পাছ লৈ হলে দিব পাৰে আৰু দ্বিতীয় ভাগটো হ'ল, তোমাৰ বি এ পাছ কৰা হ'লে দিব পাৰে।
মানে, গ্ৰেজুৱেচন পাছ কৰা বিলাক আৰু
হয়।
অহ আৰু পৰীক্ষা কি-কি বিষয় আহে?
উম' পৰীক্ষাৰ বিষয়সমূহ হ'ল, তোমাৰ আহ' সাধাৰণ গণিত,
উম,
তাৰপিছত, তোমাৰ সাধাৰণ জ্ঞান,
আচ্ছা সাধাৰণ গণিত আৰু সাধাৰণ অ' সাধাৰণ গণিতৰ কথাকে কৈছো ধৰ। তাত মানে কি চাব লাগে? কিমান শ্ৰেণীৰ পৰা, মানে কিমান শ্ৰেণীলৈকে চাব লাগিব।
সাধাৰণ গণিত, সাধাৰণ গণিত আমি সচৰাচৰ সপ্তম শ্ৰেণীৰ পৰা দশম শ্ৰেণী মানলৈ যদি আমি ভালকৈ চাব পাৰোঁ। তেতিয়াহ'লে এ তিনটা হয়-হয়-হয় সপ্তম-সপ্তম শ্ৰেণীৰ, দশম শ্ৰেণীলৈ যিখিনি কিতাপ থাকে, সেই কিতাপখিনি যদি ভাল কে চাওঁ, তেতিয়াহ'লে আমি এ সম্পূৰ্ণ প্ৰশ্নতাৰ পৰা অহাৰ সম্ভাৱনা থাকে।
অ' হয় নেকি? আৰু কি কি বিষয় থাকে।
ঠিক তেনেদৰে আমি যিটো সমাজ বিজ্ঞান বিষয়টো আমি পাইছিলো, আমাৰ স্কুলত সেই সমাজ বিজ্ঞান বিষয়টো, অহ' যদি আমি সেই সপ্তম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ যদি আমি চাওঁ, বা ষষ্ঠ শ্ৰেণীও যদি আমি চাওঁ। চাও। এই চাৰিটা শ্ৰেণী যদি আমি চাওঁ, তেতিয়াহলে আমি এ ভালদৰে অৱতীৰ্ণ হ'ব পাৰিম।
আচ্ছা।
হয়। তুমি ডেৰগাৱত কিবা প্ৰিপেৰেচন কৰি আছা নেকি এতিয়া?
প্ৰিপেৰেচন মানে এতিয়াতো, বিদ্যালয়ৰ কামখিনি পৰীক্ষা খিনি দিওঁতেই যায়। কিন্তু মোক ঘৰৰ পৰা মানে কৈ আছে মা হত তুমিও দিবাচোন তুমিও পাৰিবা এইবিলাক, কিন্তু মোৰ মানে, এইবিলাকৰ ওৰত বিশেষ জ্ঞান নাই। সেই কাৰণে মই ৰখি তুমি এনে কিবা মোক এনেকুৱা চাজেষ্ট কৰিব পাৰিবা নেকি? ইউটিউবৰ কিবা চেনেল্ছত মানে এইবিলাক ভালদৰে শিকায় আৰু।
অ ইউটিউবত তুমি আজিকালি ইউটিউবতে সকলো বস্তু আহি গৈছে গতিকে তুমি মোবাইলটো সকলোৰ হাততে থাকেই ইণ্টাৰনেটটো থাকেই গতিকে তুমি ইউটিউবটো অন কৰি কিছুমান উম, এ হেৰি পাবা, ক্লাছেছ পাবা। যেনেকে সাধাৰণ জ্ঞানৰ পাবা। অংকৰ পাবা ইং ইংৰাজী পাবা। গোটেইকেইটা বিষয়ে পাবা, তাতে তুমি কেটামান চেনেল আছে যেনে স্ক কৰ্ডেমি বুলি এটা আছে। আৰু আদ দ্যা টুৱেণ্টি ফ'ৰ ছেভেন বুলি এটা আছে নৰ্থ ইষ্ট।
অ অ।
পিছত তেনেকে ধৰ তোমাৰ এ তেনেদৰে আছে কিছুমান, অস সম কম্পিটিটিভ এক্সজাম। সেনেকে আছে, ত' ই কুঁহি পাঠ, ই কুঁহি পাঠ বুলি এটা আছে। ত সেইকেইটা চেনেল, তেনেক সেই যদি তুমি কেটামান চাৰ্চ কৰা
আচ্ছা।
তোমা তাতে তোমাৰ এ সম্পূৰ্ণ মানে বিষয় কেইটাৰ ওপৰত যথেষ্ট এ ক্লাছ তাত মানে উপলব্ধ আছে।
আচ্ছা। বাৰু চাব লাগিব নহলে। এতিয়া।
উ।
উম।
অহ।
অ কোনোবা আহিছে নেকি তোমালোকৰ?
অ নাই। এই ওচৰৰ বৌ এজনীয়ে মাত দিছে ভাত খালো নে নাই সুধিছে।
বিলাক আহি কৰিয়ে থাকে এনেও। অহ। মই মানে সুধিব বিচাৰিছিলো এইটো যে মানে এইটো এক্জামটো যি পিছতো আকৌ কিবা মানে থাকে নেকি? ধৰি লওক চাকৰিতটো পাবলৈ কাৰণে অকল একযামতো হয় ন নাই আৰু কিবা মানে থাকে।
তাতে যদি তুমি পাছ কৰা। তেতিয়াহ'লে। হয়।
এইটো কি মেৰিট বেচ ওলাই নেকি? নামটো?
মেৰিট লিষ্টত তোমাৰ নামটো আহিব লাগিব। তাৰপিছত নেক্স তুমি এৰ পৰ্বলৈ যাবা পিছৰ পৰ্বটোত তোমাৰ হ'ব এ! স্কিল টেষ্ট বুলি কয় যদি কিছুমান কম্পিউটাৰ থাকে বা বিভাগ কিছুমান বেলেগ বেলেগ থাকে গতিকে সেই বিভাগ বিলাকৰ সৈতে তে জড়িত থকা বিষয়বিলাকৰ ওপৰত স্কীল টেষ্ট বুলি কয় যিটো কৌশলৰ যিটো। হেই
পৰীক্ষা ল'ব আমাৰ সিহঁতে ।অ
পিছতো মানে কিছুমানত তিনিটা স্তৰত থাকে তাত পিছতো আৰু এটা হ'ব যে- সেইটো আমি ভাইবা বুলি কওঁ।
অ ইটাৰভিউ বহুত মানুহ থাকে তাত আমি বহি পেলে যে আমি সিহঁতে সোধা কুৱেচন বিলাকৰ আমি ম উত্তৰ সমূহ দিব লাগে
লাগিব।
উম উম। মুখামুখি যোনটো মানে ব্যৱস্থা সেইটো।
হয় মুখামুখি
বুজিছো দিয়া বাৰু তুমি বুজাই দিলা ভালে হ'ল নহলে ইমান খিনি কথা গমি পোৱা নাছিল
উম নিশ্চয় আৰু কিবা থাকিলে তুমি মোক সুধিবা
অ সুধিম আক এনেই আছা নেকি
অহ আৰু হেৰি এইটো থাৰ্ড গ্ৰেডৰ আৰু ফৰ্থ গ্ৰেডৰ মানে যোনটো মাহেকীয়া দৰমহা ন সেইটো কেনেকুৱা হয় মানে কেনেকুৱা বেচ হয়
দৰমহা বুলি ক'লে হয় দৰমহা বুলি মানে তোমাৰ টিছ পৈত্ৰিছ হাজাৰ পৰা ইস্তাত হয় ত্ৰিচ পৈত্ৰিচ বিশ হাজাৰৰ পৰা পঞ্চাছ ঠিক আছে অকে খোৱা সেই ৰেজটোৰ ভিতৰতে থাকে দমহাটো আৰু পিছলৈ বহাৰ সম্ভাৱনা থাকে পিছলৈ লাহে লাহে ইনক্ৰিজ হৈ গৈ থাকে গতিকে তেনেদৰে
থাৰ্ড গ্ৰেডতো বাৰু ইমান খিনি পাই বুলি গম পাও ফৰ্থ গেডত জানো ইমান খিনিৰ পৰা ষ্টাৰ্ট হয়
ফৰ্থ গ্ৰেডৰ দৰমহাটো পঁচিশ হাজাৰ মানৰ পৰা ষ্টাৰ্ট হয় চাগে মই ইমান ভালকে নাজানো যিমান দূৰ মই জানো পঁচিশ ত্ৰিশ হাজাৰ মানৰ হয় ষ্টাৰ্ট হয় আজি কালি দৰমহাও গতিকে সেই তেনে কয় আৰু
উম উম
এতিয়া তুমি নিজে কি কি মানে একজামৰ কাৰণেও এপ্লাই কৰিবা
মই আৰু যদি মই দুটামান এপ্লাই কৰা আছে আৰু যদি আৰু এডিআৰি এ এডিআৰি থ্ৰী পইণ্টও আহে এডিআৰি থ্ৰী পইণ্টটো টো মানে। এপ্লাই কৰিম বুলি ভাবিছোঁ। অ।
আগতে কিবা এটা কৰি আছিলে নহয় গুৱাহাটী তেতিয়া ছাগে।
হয়। সেই কামটো মই বাদ দিলোঁ। সেই কামটো যথেষ্ট কষ্ট। হয় আৰু যথেষ্ট কম পইচাত মানে মই চলিব লাগে। আৰু গুৱাহাটীৰ নিচিনা জেগা এটাত ইমান কম পইচাত। চলাটো ইমান সহজ নহয়। হয়।
উম উম হয় বাৰু ন কিহৰ আছিলে সেইটো।
সেইটো আছিল তেনেকে এ মটৰৰ গাড়ী। ডিলাৰত ডিলাৰৰ কাম আছিলে তাতে মই টিম লিডাৰ আছিলো।
উম।
হয়।
এই দিন কেইটা আছিলে যদি ভালেই। নহলে চবে তোমাৰ কথা শুনিব লাগে চাগে।
তেনেকুৱা বুলিও নহয় মানে।